হেল্ল', অঁ বৰষুণ দিছে নেকি?
উম কোৱা, পৰিছে।
বৰষুণ দিছে বোলো। বহুত জোৰত দিছে, এৰিছে। উম আমাৰ ইয়াতো দি আছে বৰষুণ, আমাৰ ইয়াতো দি আছে বোলো।
অ।
কি ভাত খালা নেকি?
নাই খোৱা নাই খাম আৰু।
হা?
খাম আৰু।
অ, কি বনাইছা আজি?
আজি আমাৰ মাংস।
অ নেমাতা নেকি খাবলৈ?
আহা।
অ মা এতিয়া মাতিলে কেনেকে হ'ব ভাতে হৈ গ'ল এতিয়া।
ওম তুমি তুমি আছা ইমান দূৰত।
ক'ত দূৰত এই কণহে ওচৰে এক কিলোমিটাৰ। হেল্ল'? হেল্ল'? হেল্ল'?